কি কৰি আছা?
এ, ৰখি আছোঁ। তুমি কি কৰি আছা?
বুজি আছো
হু হু
কলেজ গৈছিলা?
আজি বন্ধ।
আহ। ভাত-পানী খাইছা?
ভাত-পানী খোৱা নাই, খাম অলপ পিছত তোমাৰ হ'ল কোৱা?
উ, হোৱা নাই, অলপ পিছতেই খাম।
হয়।
ৰাতিপুৱা, কেইটা বজাত উঠা।
ৰাতিপুৱা, মই তোমাৰ উঠো দৰা, খাতটাত উঠো, হা।
অ।
খাতটাত উঠি, তাৰপিছত আকৌ দাঁত ব্ৰাছ কৰোঁ। দাঁত ব্ৰাছ কৰি, মুখ-চুখ ধুই ।
উম, পিছত? মই এনেকুৱাই খাৰে খাটতা মান বাজে উঠি ব্ৰাছ কৰোঁ। ব্ৰাছ কৰি নাস্তা খাই, পিছত, গা ধুবলৈ যাওঁ। কলেজৰ কাৰণে ৰেডি হওঁ। নটাৰ আগত।
অ। কিবা কাম চাম নকৰা?
মই, নাই। কলেজত গ'লে একো কাম নকৰোঁ
অহ। নাস্তা চাষ্টা খাই। এনেই গুচি যোৱা।
অ কলেজত নটা বজাত যাও।
হয়।
চাৰে আঠটাত উলাও। নটাত গৈ পাওঁ। পিছত, ক্লাছ কৰোঁ।
হয়।
ৰাতিপুৱা কলেজ নোযোৱা নেকি?
মই যাওঁ, তোমাৰ দৰা, খাৰে খাটাতাত নাস্তা খাও না। । দি ৰেডি হৈ হৈছে তোমাৰ ৰেডি হৈ ধৰা আঠটা বিছ মানত উলাও, আঠটা বিছ, ত্ৰিশ মানত উলাও। তাৰ পিছত আকৌ নটা মানত পাই যাওঁ।
অ।
তাৰ পিছত আকৌ নটাৰ পৰা আমাৰ ক্লাছ থাকে। নটাৰ পৰা ক্লাছ কৰি কিনে ধৰা বাৰটা বা এঘাৰটা, বাৰটা মানত ব্ৰেক। দিয়ে। ক্লাছ থাকে চাৰি-পাঁচটা মান থাকে। তাৰ পিছত
ব্ৰেকৰ আগত কেইটা ক্লাছ কৰা?
দুটা। তাৰ পিছত ব্ৰেকত কিবা এটা হয়। তাৰ পিছত ব্ৰেকত কিবা এটা খাওঁ। হয় তোমাৰ তাকে তাৰ পিছত চাহ তাহ খাওঁ।
উম।
চাহ তাহ খাই কেনে আকৌ ক্লাছ তাছ কৰোঁ, ক্লাছ কৰি কিনে তাৰ পিছত ঘৰত আহোঁ।
মইো ক্লাছত যাওঁ, তাৰ পিছত নটামান বজাত গৈ পাওঁ, নটা পোন্ধৰৰ পৰা ক্লাছ আৰম্ভ হয়। পৰা পঞ্চল্লিশ মিনিট মান ফাৰ্ষ্ট ক্লাছটো হয়। ধৰি লোৱা ইংলিছ ফৰটি ফাইভ মিনিট হয়। অ দহটাৰ পৰা দহটা চল্লিশ লৈকে আসমীয়া হয় এটা।
হয়।
পিছত-পিছত জিঅগ্ৰফী লৈছোঁ। জিঅগ্ৰফীৰ চল্লিছ মিনিট মান কৰোঁ। এঘাৰটা ভিতলৈকে অ। এঘাৰটা বিছলৈকে জিগ্ৰাফিক কৰোঁ। পিছত এঘাৰটা বিছৰ পৰা হা?
ব্ৰেক কেইটাত দিয়ে তোমালোকক?
আমালোকক বাৰটা বজাত।
অ, তাৰ পিছত কিবা? তাৰ কোৱা নেকি?
হম্?
কিবা খোৱা নেকি?
তুম খাৱ। কিবা পুকুৰী টুকুৰী খাওঁ। নহ'লে চিমচা খাওঁ। দেখোঁতো, সময়ত। বুক লাগে।
অ'।
চাৰিটা ক্লাছ কৰাৰ পিছত, বাৰটাৰ পৰা এটা বজালৈকে এঘন্টা, আমাৰ ব্ৰেক দিয়ে। এঘণ্টাত, হৈ যায়। কোৱা। তাৰ পিছত এটা বজাত তোমাৰ হেৰি, আকৌ ক্লাছ তিনিটা ব্ৰেকৰ পিছত-পিছত আহোতে-আহোতে তোমাৰ ভাজি যায়। ছাৰে তিনিটামান বাজি যায়, আহোঁতে আহোঁতে।
অ তাৰ পিছত আহি কেনে লগে লগে ভাত খোৱা নেকি?
নাই লগে লগে নাখাওঁ। অলপ জিৰণি লওঁ। লোৱাৰ পিছত, হাত-মুখ ধুওঁ। পিছত আহি ভাত খাওঁ। ভাত-পানী খাই হেৰি কৰোঁ, যদি, কিবা খেলোঁ, নহ'লে, অলপ আধা ঘন্টাামান মোবাইল টিপো।
হয়।
উম। তুমি কেইটা বজাত আহা কলেজৰ পৰা?
মই তোমাৰ, মই অলপ খোনকালে আহি যাওঁ। ধৰা, দুটা মানত আহি যাওঁ, দুটা আঢ়ৈটাত।
অ'হ।
তাৰপিছত ধৰা, পাঁচ দহ মিনিট ৰেষ্টলৈ, হাত, হাত-মুখ ধুওঁ। হাত-মুখ ধুই কেনে, তাৰপিছত ভাত খাম, ভাত খাওঁ।
উ
আৰু ভাত খাই কেনে আকৌ, ধৰা আধা ঘণ্টা মান ৰেষ্ট লওঁ।
তাৰ পিছত আকৌ লগৰ কেইটামান আছে, সিহঁতৰ লগত ৰাস্তাত ওলাই যাওঁ। আৰু কেতিয়াবা বল চল খেলু নহ'লে, এনেই ৰাস্তাত অলপ কথা-চথা পাতোঁ, সিহঁতৰ লগত। নহ'লে কেতিয়াবা বল খেলো অলপ। তাৰ পাছত, আাকৌ খন্ধিয়া খন্ধিয়াৰ আগে আগে আকৌ ঘৰত আহি যাওঁ। আকৌ খন্ধিয়া টাইমত, আকৌ হাত-মুখ ধুইকেনে আকৌ ঘৰত ৰুমত যাওঁ। তেনেকেই। তুমি খেলানে ৰাতি, এ, আ, আ, আবেলি?
আবেলি খেলোঁ, বল খেলোঁ।
অ, কি খেলা?
ক্ৰিকেট খেলো। ক্ৰিকেট, ভাল লাগে খেলি।
অ
ক্ৰিকেট খেলো নহলে ভলীবল খেলো। বহুত মানুহ থাকে উম মানুহ আছিল। তাৰ পিছত ফোন দিয়াৰ আগত ঘৰত আহো, ঘৰত আহি হাত ভৰি ধুই ভালদৰে পিছত অলপ আম্মায়ে চাহ বনাই। চাহ পানী খাই পিছত অলপ জিৰণি লওঁ।
হয়
জিৰণি লোৱাৰ পিছত আমাৰ অলপ পঢ়াত বহু। ধৰি লোৱা দুয়ৰ পৰা আঢ়ৈ ঘন্টামান পহোঁ পঢ়াৰ পিছত। অলপ জিৰণি লওঁ। জিৰণী লোৱাৰ পিছত ভাত পানী খাই আকৌ এক ডেৰ ঘন্টামান পঢ়ো।
হয়।
তাৰ পিছত আধা ঘন্টা মান ধৰি লোৱা মোবাইল টিপু।
হয়।
তাৰপিছত চাৰে এঘাৰটা মান বাজে। অ
তাৰপিছত শুই যোৱা নেকি?
চাৰে এঘাৰটা মান বজাত শুই যাওঁ।
উম।
উঠিব লাগে। আবেলি এই ৰাতিপুৱা একদম ছয়টামান বজাত।
অ মই তোমাৰ ৰাতি হয়
হয় অলপ পঢ়ো
মোৰ মানে ৰাতিপুৱা, ৰাতিপুৱা তোমাৰ এই ধৰা সাতটা আৰু ৰাতি মানে শুৱা ৰাতি খোৱাটো যে ভাত খোৱাটো মোৰ মানে অলপ জল্দি হয় মানত হয় যায়। ন তাত হৈ যায়। আৰু ন তাত খায় কেনে তাৰপিছত অলপ ৰেষ্ট চেষ্ট লৈ কিনে আকৌ বিচনা পাৰি চাৰি তাৰ পিছত শু অলপ মোবাইল চোবাইল চাওঁ তাৰ পিছত আকৌ চাৰে এঘাৰটা বা এঘাৰটা মানত টোপনি যাওঁ। তেনেকৈ চলি আছে।
এনেকৈ ভাল ৰুটিন এটা থাকিব লাগে।
অ আৰু ৰাতিপুৱা ব্যায়াম কৰা নেকি
আহ কৰু মাজে মাজে কৰো
ময়ো মাজে মাজে কৰো মানে সদায় নকৰো
সদায় নকৰো
অ আই মানে মানে আমনি লাগি ন অ মাজে মাজে কিন্তু অ কিন্তু এইটো নিয়ম মতে অ সদায় নিয়ম মতে সদায় কৰিব লাগে
উম স্বাস্থ্যও ভাল থাকে
ভাল থাকে
ৰাতিপুৱা খোজ কাঢ়িবো যোৱা নে?
মাজে মাজে কাৰো খোজ কাঢ়ি অলপ কৰু
হয় কিন্তু দেইলী খোজ কাঢ়িব লাগে ৰাতিপুৱা যে ডেইলি তোমাৰ কম চ কম এক এক দুই কিলোমিটাৰ খোজ কাঢ়িব লাগে
আহ
তেতিয়া মানে ভাল থাকে
অ কাঢ়িব লাগে লাগিব আৰু
আৰু এতিয়া হয় আৰু এতিয়াৰ পৰা যে আমাৰ তোমাৰ ৰাতিপুৱা ব্যায়াম কাৰৰ অভ্যাসটো কৰিব লাগিব
অ কৰিব লাগিব নহলে শৰীৰটো বহি যাব, ভাল নালাগে, স্বাস্থ্যও ভাল নাথাকে উ
হয়
এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু কালিৰে পৰা
কালি কালিৰ পৰা ষ্টাৰ্ট কৰিম নেকি
অ তেতিয়লে অলপ অ তেতিয়লে অলপ সোনকালে উঠিব লাগিব ছটাৰ আগত
এ ছটাৰ আগত উঠিব লাগিব
অ এইফালে ধৰা আমি ৰাতিপুৱা যদি অলপ সোনকালে ৰাতি ধৰা অলপ ফোন সোনকালেই শুই যাওঁ তেতিয়াহলে ৰাতিপুৱা আমি জল্দি উঠিব পাৰিম
অ সেইটো হলে
সেইফালেতো ৰাতি আমাৰ কামো নাথাকে
উম
সোনকালে জল্দি ৰাতিপুৱা উঠিব পাৰিম।
উ তেতিয়াাহলে ভাত খানি খোৱা গে হা
অ ঠিক আছে তুমিও কোৱাগে অ ঠিক আছে অ